হেল্ল'
অ শুনা পাইছা নাই।
অ শুনিছো শুনিছো মোৰ মাততো শুনিছা নে।
উম শুনিছো শুনিছো কি কৰিছা?
এয়া তোমাৰ এনে ৰাস্তাৰ ফালে ওলাই আহিছো ইমান গৰম পৰিছে।
উম তাকে আমাৰ এইফালেও বহুত বেয়াকে গৰম পৰিছে অঔ।
উম উম তুমি কি কৰিছা?
এ মই তোমাৰ এনেই চোতালতে চকী এখন লৈ বহি আছো
অ অ ঠিকে আছে।
পানী খালা নাই?
উম ভাত পানী খালো বাৰু দেই অকমান আগত খাই উঠিছো।
অঁ কিহে খালা?
তোমাৰ দালি, আলু পিটিকা, এনেকে খালো আৰু
অ আজিকালি কি হ'ল ইমান ফোন চোন নকৰাই হলা যে।
এয়া তোমাৰ কি কবা ব্যস্ততা এইবোৰ কাম বন কৰি থাকিব লগীয়া হৈছে যে অফিচ পি বৰকে সময়ো নাপ। পাও তাকে সেইকাৰণে মই আজি মানে সময় অকণ উলিয়াই বলো ইয়ালৈকে। ফোন এটা কৰোঁ কথা দুটামানো আছে পাতো
উম ভালে কৰিলা ভালে কৰিলা বাৰু তাকে ব। বাকি মাহঁতৰ সকলোৰে ভালনে?
উম ভাল ভাল সকলোৱে ভাল তোমালোকৰ।
আমাৰো ভালেই বাৰু দেই এইফালে এতিয়া খেতি খেতি বাতি হৈছে নাই তোমালোকৰ।
খেতি বাতি হয় কৰিছে বাৰু ককাহতে লাগিছে আৰু যা যোগাৰত।
অঁ অ অঁ। ঠিকে আছে তেতিয়া উম তাকে। আজি ইমান দিনৰ মূৰত ফোন কৰিলা যে কি মনত পৰিলে ন আজি।
মানে এ মোৰ তোমাৰ লগত ধৰা কথা দুটামান পাতিবলগীয়া আছিলে।
অঁ কি কথা বা।
মানে এটা আচলতে বিষয়ৰ ওপৰত পাতিবলগীয়া আছিলে। এতিয়া যে আমাৰ এই কিছুমান নবীকৰণ যোগ্য সম্পদ যে সেই তাৰ ওপৰতে পাতিবলগীয়া আছিলে।
অঁ কোৱাচোন বাৰু
উম এ এতিয়া মানে কি হৈছে আমাৰ পৃথিৱীত বিভিন্ন ধৰণৰ নৱীকৰণ যোগ্য সম্পদ আমি দেখিবলৈ পাওঁ। মানে যিবোৰ আচল তে নবীকৰণযোগ্য মানে হৈছে যিবোৰ আমি পুনৰ ব্যৱহাৰ কৰিব পাৰোঁ বা যিবোৰৰ শেষ হৈ নাযায় সেইয় নবীকৰণযোগ্য। সম্পদ আচলতে কোনবোৰ হ'ব পাৰে তোমাৰ মতে?
এ তুমি ধৰি লোৱা এতিয়া আমি যেতিয়া উ যিটো উশাহ লৈ আছো গম পাইছা নাই। সেইটো সেইটো নবীকৰণযোগ্য। সম্পদতে পৰিব কাৰণ কেলে কৈছোঁ এতিয়া তুমি কৈছা মানে কি যিবিলাক বস্তু আচলতে শেষ হৈ নাযায় হয়ে নহয়। এতিয়া আমি উশাহ যে লৈ আছো সেইটোতো বায়ু, হয় ন
অ বায়ু, অ
বায়ুততো আমাৰ এতিয়া উশাহ ললে আমিতো বায়ুতো শেষ কৰি দিব নোৱাৰো হয় নহয়।
নোৱাৰো নোৱাৰো অ।
ধৰি লোৱা বলে আমি তোমাৰ একেলগতে গোটেই বায়ুখিনি বাৰু আমি। এনেকে নাকে টানো বুলিলে জানো আমি টানিব পাৰিম জানো হয় নে নহয় বাৰু
নোৱাৰো নোৱাৰো।
একেলগতেতো আমি গোটেই বাৰীখিনি লৈ আহিব নোৱাৰোঁ ন আচলতে সেইবিলাক আমি যিমান ব্যৱহাৰ কৰিলেও বায়ুতো, খতম নহয় মানে
নহয় অ
বায়ুক ক'ব পাৰোঁ তেনেকৈ বায়ুক অনবী মানে নৱীকৰণযোগ্য সম্পদ বুলি ক'ব পাৰোঁ।
কব পাৰো।
আকৌ বায়ুৰ নিচিনাকৈ তোমাৰ সেই পানীও তোমাৰ খতম নহয় চাবাচোন-
অ পানীও নহয় অ
অ এতিয়া আমাৰ চাবলৈ গ'লে দেখোন গোটেই পৃথিৱীখনতে এসত্তৰ শতাংশ পানী আছে হয় নে নহয়।
অহ হয় হয়
গোটেই সত্তৰ শতাংশ পানী খতম কৰাটো জানো সম্ভৱ
সেইটো হয় বাৰু সেইটো একেবাৰে অসম্ভৱ কথা
সেইটোৱে এতিয়া তোমাৰ এই সাগৰ সাগৰ বিলাক সাগৰ মহাসাগৰ বিলাকতে কিমান পানী আছে। সেইবিলাকতো আমিতো তোমাক খতম কৰি দিব নোৱাৰো ব ব্যৱহাৰ কৰি হয় নে নহয়।
নোৱাৰো নোৱাৰো অহ
সেইটো গতিকে সেইটোও তোমাৰ নবীকৰণ যোগ্য সম্পদতে পৰিব আকৌ আকৌ- তোমাৰ যি আমি সূৰ্যৰ, ৰশ্মি পাই আছো হয়ে নহয়। ৰাতিপুৱা হলে তোমাৰ বেলি ওলাই ধৰি লোৱা এতিয়া সেই কোনোবা দিনা জানো তোমাৰ- দিনত সূৰ্যৰ, ৰশ্মি নাইকিয়া হৈ গৈছে জানো না যোৱা। আমি তোমাৰ এতিয়া যিমানে আমি ব্যৱহাৰ নকৰো। উম আমি ধৰি লোৱা এতিয়া এতিয়া মানুহেতো বহুত বস্তু উলিয়াই আছে ন ধৰি লোৱা চ'লাৰ তলাৰ তেনেকুৱা কিবি উলিয়াই থকা নাই জানো
অহ
তোলাৰ মানে তোমাৰ সেই সূৰ্যৰ শক্তিখিনি ব্যৱহাৰ কৰিবৰ বাবে- চলাৰ আৱিষ্কাৰ কৰিছে হয় নহয় মানুহে তোমাৰ এতিয়া বহুত মানুহে এতিয়াতো তোমাৰ আমাৰ গাঁৱতে কিমান মানুহৰ মানুহে এতিয়া চলাৰ আনিছে। ধৰি লোৱা এতিয়া চলাৰখন আনিলে ভালো হয় বাৰু দেই মানে ধৰি লোৱা এতিয়া কাৰেণ্ট চাৰেণ্ট গ'লেও তোমাৰ সেই সৰশ- শক্তিৰ পৰা তোমাৰ বিদ্যুৎ উৎপ উৎপন্ন হ'ব ন
অ হ'ব অ
সেই সূৰ্যৰ যি তাপটো সেই সূৰ্যৰ শক্তিটোৰ পৰা তোমাৰ কি হ'ব বিদ্যুৎ উৎপন্ন হ'ব গতিকে সেইটো আমাৰ আমাক ধৰি লোৱা কাৰেন চাইন গ'লে আমাৰ যেনিবা ঘৰখন চলিবলৈ হৈ যায়। আৰু
হৈ যায়। অ
গতিকে সূৰ্যৰ ৰশ্মিকো আমি তোমাৰ নবীকৰণযোগ্য সম্পদ বুলি কব পাৰোঁ। গতিকে সেই তেনেকুৱা ধৰণৰ সম্পদ বিলাক সম্পদ বিলাকে মানে তেনেকুৱা ধৰণৰ বস্তু বিলাকে এতিয়া। ধৰি লোৱা নবীকৰণযোগ্য সম্পদ আৰু ন।
অ', হয়, হয়, হয়, হয় বাৰু দেই। এতিয়া তেনেক্ষেত্ৰত, অ', তেনেক্ষেত্ৰত যদি চাওঁ আমি ধৰা আমাৰ যিবোৰ নবিকৰণ যোগ্য সম্পদ আছে, সেই সম্পদ সমূহৰ পৰা আমি মানে বিভিন্ন ধৰণৰ লাভজনক ভাৱে সেইবিলাক আমি ব্যৱহাৰ কৰিব পাৰোঁ। এতিয়া তুমি কৈছ যে যিহেতু আমাৰ নবিকৰণ যোগ্য সম্পদসমূহ আনলিমিটেড মানে তাৰ কোনো শেষ হোৱা সীমা নাই, শেষসমূহ কেতিয়াও শেষ হব নোৱাৰে। তেনে ক্ষেত্ৰত তুমি কৈছা যে আমি চলাৰ পেনেল ব্যৱহাৰ কৰিব পাৰোঁ। মানে চলাৰত আচলতে কি হয় তুমি কৈছা যে আমাৰ সূৰ্যৰ ৰশ্মিৰ পৰা কি হয় বিদ্যুৎ উৎপন্ন কৰে, যাৰ ফলত আমাৰ কি হয়। কেতিয়াবা ধৰা কাৰেণ্ট-চাৰেণ্ট নাথাকিলে বা বহুত দিনৰ বাবে কেতিয়াবা কাৰেণ্ট নাইকিয় তেতিয়া হৈ যায়। তেতিয়া আচলতে দিনৰ সেই সূৰ্যৰ ৰশ্মি তাত পৰা জমা কৰি ৰাখে, তাৰপিছত যেতিয়া আমাৰ ৰাতি ধৰা তেতিয়া পোহৰ নাইকিয়া হব, সূৰ্য যেতিয়া ৰাতি লুকাই যাব, তেতিয়া কি হয় সেই চলাৰৰ পৰা আমি ৰাতি পোহৰ পাওঁ, সেই চ'লাৰ ব্যৱহাৰ কৰি ধৰা আমি আন্ধাৰত থকাৰ পৰিৱৰ্তে পোহৰত থাকিব পাৰোঁ। আৰু তাৰ লগতে তোমাৰ আৰু এটা কথা আছে কি আমাৰ পৃথিৱীৰ যে এসত্তৰ শতাংশ পানী আছে সেই পানীৰ পৰা আমি কি কৰিব পাৰোঁ জলবিদ্যুত উৎপন্ন কৰিব পাৰোঁ। সেইটো এটা আমাৰ অ সেইটো আমাৰ এটা- বিদ্যৎ উৎপাদনৰ এটা মানে মূল বিষয় বুলি ক'ব লাগিব।
অ', সেইটো উৎস হয় মানে আচলতে এটা।
হয়, হয়, উৎস মানে ইমান খিনি পানী আছে। এই পানী খিনিৰ পৰা আমি ধৰা, হেৰি জমা কৰিব পাৰোঁ। তোমাৰ বিদ্যুৎ জমা কৰিব পাৰোঁ। তাৰপিছত তোমাৰ আছে আমাৰ যি বায়ু, সেই বায়ুৰ পৰা আমি কি কৰিব পাৰোঁ তোমাক উইচাৰ যিটো আছে মানে ডাঙৰ-ডাঙৰ যে ফেন বিলাকৰ পৰা
অ'।
সেই তেনেধৰণৰ কৰিব পাৰোঁ, যাৰ ফলত কি হয় এই নবীকৰণ যোগ্য সম্পদ সমূহ আমি মানে ডাইৰেক্টলি ব্যৱহাৰ কৰাৰ উপৰিও আমি বিভিন্ন ধৰণে ইনডাইৰেক্টলি আমি ব্যৱহাৰ কৰিব পাৰোঁ, যাৰ ফলত আমাৰ মানে বিভিন্ন লাভ হয়। সেই তেনে কেত্ৰত চাবলৈ গ'লে নবীকৰণ যোগ্য সম্পদসমূহে আমাক বিভিন্ন ধৰণে সহায় কৰিছে।
সহায় কৰিছে হয়, হয়। এতিয়া তোমাৰ এ এতিয়া তোমাৰ ধৰি লুৱা, আমাৰ ইয়াতে গম পাইছা নাই? তোমাৰ সেইদিনাখন মানে তোমাৰ একদম বতৰ-চতৰ বেয়া হৈ আহিলে মানে দেই। একদম তোমাৰ ধুমুহা-চুমুহা আহিলে। কি হ'ল আমাৰ ইয়াত তোমাৰ সাত দিনৰ কাৰণে কাৰেণ্ট চাৰেণ্ট গুচি গ'ল গম পাইছা নাই? তাৰপিছত তাৰপিছত তোমাৰ কি হ'ল এতিয়া বহুতৰ ঘৰত ইনভাৰ্টাৰ আছেই হয় নহয়?
আছে অ'।
কাৰেণ্টটো তোমাৰ কাটি দিলে, কাৰেণ্টটো তোমাৰ সাত দিনৰ কাৰণে কাটিছে নহয় গম পাইছা নাই? এতিয়া মানুহ মানুহে মানে তোমাৰ ভাবিছে আৰু দেই কাৰেণ্টটো আহিব তি তিনিদিনত দুদিনত আহিব বুলি ভাবি আছে। সেইকাৰণে ধৰি লওক মানুহ বিলাকে ইনভাৰ্টাৰৰ ওপৰত ইমান গুৰুত্বতটো দিয়া নাই গম পাইছো পোৰা ইউজ কৰি আছে আৰু, যিমান দূৰ হয় মানে ইউজ কৰি আছে আৰু দেই। তাৰপিছত তোমাৰ যেতিয়া তোমাৰ তিন দিন। চাৰি দিন হৈ গ'ল কাৰেণ্ট নাই অহা সিহঁতৰ তোমাৰ ইনভাৰটাৰ। ইনভাৰ্টাৰে কাম নকৰা হৈ গ'ল ইনভাৰ্টাৰৰ চাৰ্জ খতম হৈ গ'ল। তাৰপিছত তোমাৰ সেই। খুব বেছি কিমান চলিব আৰু তিনিদিন চাৰিদিন চলিব হয় নহয়‌।
হয় হয়।
তাৰ পিছত সিহঁতৰ তোমাৰ ঘৰটো নচলা হৈ পৰিলে গম পাইছা তোমাৰ সিহঁতৰ ইনভাৰটাৰো বেটেৰী খতম হৈ গ'ল।
এতিয়া সিহঁতৰ মানে ঘৰ বিলাকত চবৰে ঘৰত এতিয়া অন্ধকাৰ গম পাই। বুজা কিন্তু আমাৰ ঘৰত কিন্তু তোমাৰ হেৰি তেতিয়া কি। কিন্তু আমাৰ কাৰেণ্ট কিন্তু আছে কিন্তু গম পাইছা নাই গতিকে মানে। সেইটো কেনেকে হ'ল গম পাইছা নাই এতিয়া ধৰি লোৱা সূৰ্যৰ সূৰ্যটোতো নাইকিয়া হৈ যোৱা নাই। সূৰ্যৰ ৰশ্মিটোতো আছেই সূৰ্যৰ তাপ অ সূৰ্যৰ তাপটো পৰি আছে মানে। কি হ'ল আমাৰ আগফালে কি কৰি থৈছোঁ চ'লাৰ পেনেল এখন লগাই থৈছোঁ। আমাৰ এতিয়া ধৰি লোৱা কা কাৰেন চাৰেন গলেও তোমাৰ হৈ। কাৰেণ্ট সাত দিনৰ কাৰণে নাহিলেও আমাৰ টেনচন নাই মানে ধৰি লোৱা আমি। বিন্দাস তোমাৰ ঘৰত। অঁ ঘৰৰ লাইট চাইট জ্বলাই ল'ব পাৰোঁ আকৌ মোবাইল চবাইল চাৰ্জত দিব পাৰোঁ। গতিকে সেইটো মানে টেনশচন নাই তোমাৰ ধৰি লোৱা এখন ঘৰ আৰামছে চলাই দিব গম পাইছা নাই। আৰু সূৰ্যৰ ৰশ্মিতটো অ। তোমাৰ সূৰ্যৰ ৰশ্মিতটোৰ পাৱাৰ তো বহুত আছে গম পাইছ নে শক্তি বহুত আছে।
হয় বহুত আছে অ'।
অ', গতিকে এই আৰামছে মানে একদম ধুনীয়াকে আমাৰ ঘৰ এখন ঘৰ ধুনীয়াকে চলাব পাৰে গম পাইছা নাই গতিকে আমি সেই ক্ষেত্ৰত। গম পাইছা নাই বেছিকে আমি সেই। নবীকৰণ যোগ্য সম্পদসমূহৰ ব্য্য়ৱহাৰ কৰিব লাগে গম পাইছা নাই। এতিয়া তোমাৰ ভাল আৰু। এতিয়া ধৰি লোৱা মই কৈছোে তোমাৰ সেই। ইনভাৰ্টাৰ চিনভাৰ্টাৰটো অফ হৈ গ'ল কিন্তু হ'লেও চ'লাৰ টোতো অফ হৈ নাযায়। গম পাইছা নাই তোমাৰ মানে আৰু এটা প্লাছ পইন্ট কি আছে গম পাইছা নাই উ। তোমাৰ সেই মানে কি হয় সূৰ্য যদি নোলায়ও গম পাইছা নাই। সূৰ্য যেনিবা ডাৱৰত ঢাকো খাই থাকে ডাৱৰত ঢাক খাই থাকিলেও। কি হয় তোমাৰ এনেই তোমাৰ নৰমেল যিটো পোহৰ। উৎন্ন কৰিব পাৰে গম পাইচা নাই।
অ অ পাৰে পাৰে।
অ গতিকে সেই সেইটো কাৰণে মানে তোমাৰ চোলা হেৰিতটো ভাল আৰু গম পাইছা নাই। গতিকে সেইবিলাক আমি নবী। নৱীকৰণ যোগ্য সম্পদসমূহৰ ভাল ব্যৱহাৰ কৰিব লাগে গম পাইছানে। আৰু মানে কি হয় ধৰি লোৱা এতিয়া নবীকৰণ যোগ্য সম্পদসমূহ আমি যিমান ব্যৱহাৰ কৰিলেও খতম হৈ নাযায় গম পাইছা। কিন্তু এতিয়া তাৰ অঁ। গম পাইছ এতিয়া কি এতিয়া কি হয়। তাৰ পৰিৱৰ্তে যদি আমি অনবীকৰণ যোগ্য সম্পদসমূহ ব্যৱহাৰ কৰি দিওঁ। তেনেহ'লে কি হ'ব আমাৰ মানে হেৰি হৈ যাব গম পাইছা। ন আমাৰ প্ৰকৃতিৰ মানে বহুত বস্তু কমি গুচি যাব। সেইকাৰে আমি নবী। সম্পদসমূহে ব্যৱহাৰ কৰিব লাগে আৰু পৰাপক্ষত। এতিয়া ধৰি লোৱা আমাৰ একো তোমাৰ ভৱিষ্যতৰ কাৰণে একো আশংকাও নাথাকে হয় নে নহয়? গতিকে সেইকাৰণে আৰু নবীকৰণযোগ্য। সম্পদসমূহৰ ব্যৱহাৰটো ভাল কৰিব লাগে।
হয়
যিসমূহ শক্তি আছে শক্তিসমূহ আমাৰ ভাল কামত খটুৱাব লাগে আৰু
খটুৱাব লাগে অ
উম বাকী তুমি কিবা কবা নেকি ইয়াৰ ওপৰত
নাই আমি চব দিয়া কথা আলোচনা কৰি
কৰিলোঁ কৰিলোঁ বাৰু তাকে তেতিয়া আজিলৈ ৰাখিছো আৰু ন
অ অ বাৰু বাৰু
অ মানে কি নেটৱৰ্কটো মানে ইমান ভালকে পোৱা নাই গম পাইছা নাই এই বৰষুণ দি আছে যে উম তাকে তেতিয়া ৰাখিচো আৰু দিয়া আজিলে
অ অ
অ